হেল্ল'।
হেল্ল'।
বন্ধু কি খবৰ?
ভাল, তোমাৰ কি খবৰ বন্ধু?
আছো দিয়া ভাত, পানী খালা?
উম, খালো, তুমি?
ময়ো খালো কিহেৰে শালাত লে আজি
আজি তোমাৰ হেৰি বনাইছিল আৰু ভাজি বনাইছে আৰু আৰু উম, মাংস বনাইছে।
আচ্ছা আচ্ছা
মাজমত কথা জামি, কি কৰি আছা? কি কৰি আছ
হয় এনে এনে আছিলো তাই ভাবিলো তোমাক কল কৰো
উম। পিছে বাকী খবৰ চবৰ কেনেকুৱা চলি আছে কাম চাম
কাম চলি আছে। চ দিয়তে ন পাই বৰ বেছি ভালো নহয় বেয়াও নহয় তোমাৰ কেনে চলি আছে
মোৰতটো কাম চলি আছে এতিয়া তোমাৰ কামটো খতম হলেহে বস্তুতটো আহিব
হা হা কি ক'লা
মোৰতো কাম চলি আছে ৰবা বুজিছা কামটো মোৰ এতিয়া চলি আছে
উম
খতম হোৱা নাই ৰ'বা
আছা, মই ভাবিছিলো কিবা কাম, চাম আছে নেকি?
মাল কাজ উম তোমাৰ বাবে মই সেনেকুৱা তেনেকুৱা কাৰণে বিচাৰি পোৱা নাই ৰ'বা ন
পালে জনাবাচোন মোৰ ধৰা ইমানো বেয়া হেৰি নালাগে কাম কৰিব পৰা কাম লাগে আৰু
তাকেই বিচাৰি আছো, তুমি ঘৰত থাকি যে সেনেকুৱা কাম কৰিব পাৰো।
নাই উলাব। পাৰিম মই।
সময়ে নাই অ গুৱাহাটীত বুজি পাইছো না কাম, চাম আজিকালি বহুত টান হৈ গৈছে। উম। এতিয়া তুমিও চোৱা আজি এটা মই নিউজ চালো মুম্বাইত বোলে এতিয়া আৰু চাৰি দিন না চল্লিচ দিনহে পানী আছে বোলে এনেকুৱা। পানীৰ হেৰি চলিছে এতিয়া তাকে আমাৰ নথ ইষ্টত এতিয়া বাৰু চলি আছে মানুহ পানীৰ কি, বা, হয় এতিয়া এতিয়া এই চৰকাৰে যে কি কৰি আছে তে
সেইটোৱে
উন্নতিৰ জাগাত, তোমাৰ বেলেগে কিবা কৰি আছে।
তাতে টো অৱনতিহে হ'ব হে ধৰিছে
বাকী ঘৰৰ মানুহৰ খবৰ পাতি ভাল
আছে, আছে, ঠিকে আছে, বৰ্তমান চলি আছে এনেকে, তোমাৰ
মোৰো, কেনেকুৱা ই চোন, চলি আছে, আৰু ঘৰত সেনেকুৱাই। বাকী তোমাৰ হেৰি একজাম পৰীক্ষা খতম
অ পৰীক্ষা যোৱা কালি শেষ হল তোমাৰতো চাগে শেষ
উম অ মোৰ মোৰেএটা বাকী আছে ৰবা চৌবিশ তাৰিখে তোমাৰ
অ অ আচ্ছা আচ্ছা ভাল ভালকে দিবা। আৰু পঢ়া শুনা কিমান আগবাঢ়িছে
পঢ়া নাই ৰবা কালিৰ পৰা পঢ়িম
উম বেক বেন চাৰ নেকি তুমি
ভাবিব পাৰা আৰু তেনেকুৱাই
আচ্ছা হা হা মজাই বেলেগ বেগঞ্চত বহী
উম তুমি যেনেকুৱা ভাবি আছ মজাই বেলেগ কি কৰিবা আৰু সেনেকুৱাই আছ উ ভাবি আছো কি কৰিম কি নকৰিম আগলৈ
সটোতো সবৰে চিন্তাৰি আছিল সবৰে চিন্তা হলেই
কি চল আছে চৰিিবই পৰা নাই
সেইটো হয় কিন্তু বহুত দিগদাৰ হৈছে ম
এলহুৱা হৈ যাই আছো দিনে দিনে তাকে লাগে
তুমিতো চাগে জিম টিম যাই আছা
কালিৰ পৰা যাম বুলি ভাবিছো তোমাৰ
কেইদিনৰো গেপ দিয়া তুমি
অঁ মোৰ ভালেদিন গেপ গল দিয়া
কে মে কে দি থকা তমি
কি কবা এক্সাম চলিয়ছিল ন গেপটো এতিয়া নিজে জানি বুজি তো নিদিওঁ পঢ়িবও লাগে এইফালে একজাম
উম উম
জিমটো তোমাৰ আগলৈ যাব পাৰিম কোনো পৰীক্ষাৰ এবাৰে আহে ন ফাইনেল তাকো
এইটো হয় দিয়াচোন ঠিকে আছে এইটো
পিছে ডিগ্ৰীৰ পিছত কি কৰিবা তাকে ভাবিছানে
কিবা ব্যৱসায় লাইনত যাম বুলি ভাবিছো ।
কি ব্যৱসায় কৰিবা
সেইটোৱে আৰু ভাল । ভাবি আছো কি কৰিব পৰা যায় উ
উম ব্যৱসায় কৰিব গলে পইচাও লাগে
সেইটো বাৰু ধৰা সেইটোতো লাগিবই দিয়াচোন এনেই নোৱাৰ কোনে কি কাম কৰিব পাৰে
আৰু এইটো কি হ'ল তোমাৰ এয়া তুমি যে কৈছিলা বিশ হাজাৰৰ এইটো ।
সেইটো সেইটো মই কথা পাতি আছো । কি কি কয় যদি পাৰে তেনেহ'লে হৈ যাব । অলপ বেছি হলে তুমি তুমি চল্লিশ মান দিব পাৰিবা নেকি গেছ চল মন্দিৰিলে তোমাৰ ধৰা সুবিধা হয়
চল্লিশ মান দিলে তেতিয়া মোক বেছি লাগিব নহয়
ছাতিিকে ল'বা আৰু
চথিকে
উম
ছাঠকে কেনেকা মিলে কোৱাচোন যদি পইচাটো গুচি যায় তে লচটো মোৰে হ'ল
ন দিছে তালাফ খাবা হ দিছে তালাব খাবা
আৰু মই গম পাই বিশছ এটা মই লাভ খাম কিন্তু ৰিক্সটো মোৰ যে থাকিল পইচাটো যে মোৰ ফচি থাকিল
সঁচাটো যদি হেৰাই যায় তুমিতো মোকে ধৰিবা ন একটো মুঢ়াই থাকিল
ৰি্ তোমাৰো থাকিল মোৰো থাকিল কাৰণ তোমাক মই এবাৰ দুবাৰহে কব পাৰিম তোমাক ৰেগুলাৰ তুমিওো দিব নোৱাৰিবা ন
ওলাই দিম যা চ বকে হ'ল ওলাই দিম
মানুহটো বা কেনেকুৱা এইটো মেইন কথা সেইটো মানুহতো বা কেনেকুৱা সেই মেইন কথা সেইটো বুজিছা
মানুহ টো ঠিকে আছে
তে মই পইচা দিয়াৰ আগত মানুহ সুলত কথা পাতি ল'মকুৰা উৰিষ্যা
সেইটো কথা মই হলে পাতিম
আৰু উ তুম মানে এতিয়া আকৌ চল্লিশ টকীয়া লাগে মই বুজা নাই
মই ধৰিছো আৰু ধৰা বিশত নহ'লে চল্লিশৰ ভিতৰত হৈ যাব লাগে
কিহৰ এইটো মানে কিহৰ মানে বুজা নাই
এইটো তোমাৰ কাগজ আ খখন বনাব লাগে সেইটো কাৰণে বেলেগ নাই
আৰু বাকী যোনটো যে মাটিত তুমি নামটো কৰিবা হেল্ল'
ওম ওম
বাগি জন্তু যে তুমি কৰি দিবা নামটো
উম
যিবোৰ কাগজ পাতি বনোৱাতে যদি পইচা লাগিব সেইবোৰ কোনে দিব
নাই নাই সেইটো লষ্ট খিন আমাৰ পইচা নাযায় লাষ্টৰ খিনি যোনে বস্তু ল'ব তেওঁ কৰিব কামটো
তেওঁ কৰিব
হা
তেওঁ কৰিব
আহ খালি আমি এই ষ্টাৰ্টিঙৰ কামটো কৰাই দিব লাগে
অ জ না
চব ঠিকে আছে বাৰু
অ আম বাকী কোনোবা পালা নেকি
মানে
মানুহ মানুহ চানুহ পালা নেকি
মানুহ আছে তাই মোৰ ত মন আছিলছিলে
মোক পছ কি হা উম
চাউৰবা ছোন এটা আছে সটো চউল এটা আছে চাও বা এটা আছে এইটো যদি হয় তেনেহলে তোমাৰ নললে হ'ব
মানে কি মানুহ এজনে লৈ লব
স নিজে কৰি ল'ব চব খিনি যদি সি নিজে কৰি লয় তেতিয়াাহলে তুমি ইনভেষ্ট নকৰিলে হ'ব
তেতয়া মোক কিবা দিবা নেকি
ক ক ক দিন
সেই মানুহজনে লম বুলি গৈছো নেকি
বা চান্স আছে
চ এইবোৰত চায়স নহয়
আ
বজি বিচ এইবোৰত চান্স চি কাম নাহে আৰু এটা মানুহৰ লগত ইমান লাগি থাকিব নালাগে কাৰণ তিত মানুহক হেৰি দিয়া বুলি হয় মান
বহুত মানুহ লগত কথা পতা যায়
তাকেই তো তুমি পাতিলে এনেকুৱা মানুহৰ লগ পত পাতিব লাগিব যাৰ মানে মাটি লব মানে ইণ্টাৰেষ্ট পুৰা মানে বিচাৰি আছে তুমি তাক সেনেকুৱা সুবিধাও দিব লাগিব
তাতো আছে দিয়াচোন গোটেইখিনি কৰি দিছো মই
ত মে কিয় উম তুমি এটা হেৰি কৰিব লাগিব নহলে তুমি এতিয়া হেৰি কৰিব লাগিব নহলে কৰিম বুলি যদি ভাবিছাই যে তুমি মানে এনেকুৱা হব লাগিব ডাঙৰ মানে ডাঙৰ ডাঙৰ মানুহৰ লগত চিনাকি হব লাগিব ভালকে। আপোনাৰ সেই চিনাকি বঢ়াবৰ কাৰণে তুমি ডাঙৰ ডাঙৰ কাম কৰিব লাগিব। মানে চিনা কিটো বঢ়াব লাগিব বুজি পাইছা। এই ফোন কালে দি মানুহ ইমান দামী এটা বস্তু লব যদি কিয় এনেকুৱা ল'ব কোৱাচোন। তোমাক চিনিও নাপায় একো না কিবা তোমাৰ হেৰি আ ৰে মানে বুজিছা নে কথাটো মানুহে যদি ইমান পইচা দি এটা বস্তু ল'ব।
মানুহতো ট্ৰাষ্ট কৰিব লাগিব ন।
আচ্ছা্ হয়।
বুজিছা মানুহৰ ট্ৰাষ্টটো লব লাগিব, সেই ট্ৰাষ্টটো লব গলে তুমি আগত চাব লাগিব মানুহটো কি প্ৰবলেম কিহৰ কাৰণে মাটিটো লাগে এতিয়া, আগলৈ কি কৰিব বিচাৰিছা মাটিটো আৰু কেতিয়াও মানুহক কব নালাগে যে এইটো কিনিলে আপোনাৰ মানে প্ৰফিট হব । এইটো ক কিনিলে কবা সদায় ইনভেষ্ট হৈ থাকিলে আপোনাৰ বুজিছা। এইবোৰ এইবোৰোৰ এইবোৰ কাম কৰিলে পইচা
উম, উম, ঠিক কৈছা সেইটো।
মোৰ লাইনো আছে ন।
ঠিক আছে দিয়া বন্ধু। ভাল লাগিল কথা পাতি তোমাৰ লগত বহুত দিনৰ মূৰত কথা পাতি লো।
দিয়া কল কৰিবা পিছলৈ
অঁ অঁ কৰাই থাকিম দিয়া চোন। বাকীটো তোমাৰ চব ঠিকে চলে আছে ন।
চলি আছে ৰ'বা ভালে চলি আছে এতিয়ালৈকে বেয়া চলা নাই।
ভালকে থাকা আৰু ভালকে কাম কৰি আগুৱাই যোৱা। মই কল কৰিম দিয়া, আহ।
তোমাৰ